কিবা কৰি আছিলে নেকি?
কি কলা?
কিবা কৰি আছিলে নেকি নে এনে আছে?
মই এনে আছোঁ কোৱাচোন?
হয় মই মানে আজি এটা বিষয়ৰ ওপৰত কথা পাতিব খুজিছিলো আপুনি যদি ব্যস্ত নাই?
হয় হয় কব পাৰা কোৱা?
মই এই মোবাইলৰ ওপৰতে কথা পাতিব খুজিছিলো অলপমান যিহেতু আজিকালি মোবাইল টো মানে সকলোৰে জীৱনৰ এটা অংগ হৈ পৰিছে বুলি ক'ব পাৰি।
তাকেই অ সেইটো হয় বাৰু।
হয়। পৃথিৱীত এনেও চব বস্তুৰে ভাল বেয়া দুটা থাকি দিয়কচোন, এতিয়া মোবাইলৰো অপকাৰ আৰু উপকাৰ দুয়োটাই আছে হয় ন
তাকে আজিকালি তোমাৰ মোবাইল ফোন অবিহনে জীৱনটো কল্পনা কৰাটো কঠিনেই হৈ পৰিছে জানানে মোবাইল ফোন ন মোবাইল ফোন নহ'লে মানে কোনো মানুহ চলিব নোৱাৰে সৰু ল'ৰা ছোৱালীৰ পৰাই হওক বা তোমাৰ ডাঙৰ বয়োজ্যেষ্ঠ সকলেই হওক আমাৰ ঘৰত মা দেউতাই আজিকালি মোবাইল লৈ পেলাই বহি থাকে কথাটো কৈছো আৰু কিমান মানে অপকাৰো কৰিছে দিয়াচোন
হয় অপকাৰটো কৰিছে এতিয়া আগতে চাওক আমি খেলা ধূলা কৰিছিলোঁ লগ বন্ধুৰ লগত আজি কালি মোবাইলটো কি হয় আজি ইমান মানে চহৰীয়া জীৱন ইমান ব্যস্ততাপূৰ্ণ সেই ব্যস্ততাত মানে আজিকালি কিছুমান মাক দেউতাকে নিজৰ সন্তানক কান্দিলে বা ভাত নাখালে মানে মোবাইল টো দি থৈ দিব সেনেকে মানে সিহঁতেও মানে মোবাইলটোৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে সেইটো আচলতে বেয়া
মোবাইলৰ কাৰণে মোবাইল ফোনতটো দিয়াৰ কাৰণে আজিকালি ল'ৰা ছোৱালী বিলাকে খেলিবলৈ পাহৰি গৈছে ছে আমাৰ দিনত আমি যিটো ধৰণৰ খেলিছিলো আমি ঘৰৰ বাহিৰত ওলাই গ'লে আৰু ঘ ঘৰত আমাক মানে আনিবলৈ কাৰণে মাহঁতে লাঠি লৈ যাব লগীয়া হয় কাৰণ সেইটো সময়ত আমাৰ মোবাইল আমি নাছিল আমি পুৰা খেলিছিলো কিন্তু আজিকালিৰ দিনত ল'ৰা ছোৱালী যিটো বয়স খেলা ধূলা কৰা বয়স সেইখিনি সময়ত তাহ সহতে মোবাইল টো পালে আৰু সিহঁতক একো নালাগে ত মানে সেইটোতো সেইকাৰণেতো ল'ৰা ছোৱালীৰ মানে তোমাৰ অ বডিৰ যোনটো এ মানে এ এইটো গ্ৰথ বুলি কয় ন সেই বডিৰ গ্ৰথটো তোমাৰ আমাৰ নিচিনাকে মানে নহয় আৰু লাহে লাহে দেৰি দেৰিকে হয় বা তোমাৰ কিছুমান ল'ৰা ছোৱালী সৰু কালৰে পৰা চকুৰ প্ৰব্লেম হ'ব ধৰিছে সৰুতে চকুত চচমা- মানে লগাব লগীয়া হৈছে মবাইল চাওঁতে চাওঁতে হয়নে নাই কোৱাচোন।
হয় আপুনি ঠিকেই কৈছে আৰু এইটো সেই ল'ৰা ছোৱালী বোৰৰ ভুল নহয় মাক দেউতা কৃষৰ ভূল কাৰণ সৰু সিহঁতেটো বুজি নাপায় ন। সেইটোৱে চাবচোন আপোনাক লাহে লাহে মানুহৰ পৰা আঁতৰাই আনিছে। এতিয়া কোনোবা এজনৰ ঘৰত গৈছে গৈছে ধৰক সেই সিহঁতৰ মানে- মানে হেৰি নাই ধৰক ল'ৰা ছোৱালী জনে নিজৰ ৰুমত সোমাই কিনে মোবাইলটো টিপি থাকিব। মানে কোনোবা এজনে আহিছে বাহিৰত মাত দিব যাওঁ মাত এষাৰো মানে দিবলৈ মানুহ নাই আৰু- সকলো ঘৰৰ মানুহ মোবাইলতে ব্যস্ত কাৰো লগত কোনো কথা নাই মানে মিলা প্ৰীতি- টো সম্বন্ধতো নোহোৱা হৈ আহিছে লাহে লাহে চবে মানে মোবাইলটোতে সোমাই থকা হৈছে।
তাকেই কিন্তু মোবাইল ফোনৰ কিছুমান উপকাৰো উপকাৰী- তাও আছে চোৱা মানে আগতে কি হৈছিলে উম মানে- আগৰ দিনৰ আমাৰ ককা আইতাহঁতৰ দিনৰ মানুহ যিমান আছিলে আৰু- কাৰোবাৰ লগত যদি যোগাযোগ কৰিবলৈ হয় ন তেতি- তিয়া মানে তোমাৰ চিঠি দিছিলে। বা তোমাৰ লেণ্ডলাইন ফোনৰ ওপৰতহে মানে উ নিৰ্ভৰ কৰিবলগীয়া হৈছিলে তাকো- তোমাৰ চিঠি কিমান দিনৰ মূৰত মানে খবৰ পাইছিল বা লেণ্ডলন ফোনটো- তোমাৰ এটাও ফৌন থাকি- তে মানে সেই ফোনটোতে কৰিবৰ কাৰণে উ বেলেগ বেলেগ মানুহ বিলাকে ওপৰত মানে- সেই এটা ফোনতে লাগি থাকে কিন্তু এতিয়া আজিকালিৰ মানে পৃথিৱীত এনে মানে যি- যিকোনো ঠাইত মানে যতে যিকোনো ঠাইৰ মানুহৰ লগতে- দিব পাৰি মোবাইল ফোনৰ কাৰনে সেইটো আচলতে সুবিধা হৈছে। আৰু কেৱল মানে কথা পাতিয়েই নহয় হয় ভিডিঅ' কলৰ জৰিয়তেও তোমাৰ মুখা মুখিকৈ কথা পাতিবও পাৰি ধৰা এতিয়া ককা আইতা আছে দূৰত, নাতি আছে দূৰত ককা আইতা মানে নিজৰ নাতিটোক লগ নাপালেওঁ ফোনতে চাই পেলাই- এ অকমান মানে মনতটো ভাল লাগি যায় আৰু সেইবোৰ তোমাৰ এটা ভাল দি দিশ আছে আৰু মোবাইলৰ ফালে ক'ব গ'লে।
হয় আপুনি ঠিকে কৈছে আৰু সেয়া যোগাযোগ কৰাটো আৰু মানে ধৰক আজি কালি অহ টাই আহ সময়ৰ যিহেতু বহুত অভাৱ যিহেতু বহুত ব্যস্ত- ৰাস্ততা সেইবাবে মানে ধৰক বহুত মানে বজাৰ কানিও আজি- আজিকালি বহুত মানে হেৰি আছে তাৰ পৰাই অহ অনলাইনৰ যোগেদি আমি অহ অহ হেৰি অৰ্ডাৰ কৰিব পাৰো বস্তু খোৱা বস্তু বস্তুৱে হওঁক বা কাপোৰ কি পিন্ধা বস্তুৱে হওঁক বা আমি কবাত যদি ভ্ৰমণৰ বাবে যাবলৈ ওলাইছো আমি আগতীয়াকৈ তাৰে ভ্ৰমণৰ জাগাৰে আমি তাৰে হোটেল বুক কৰি থব পাৰো বা আমি ক'বলৈ যা- চাই আছো সেইবোৰ গুগল আদি ফটোও চাব পাৰো এইবোৰ বহুত সুবিধা আছে- কিন্তু, হয় কয় নহয় মানে ইয়াৰ মানুহে মা চব বস্তুৰে ভাল বেয়া দুটা দিশ- থাকে কিন্তু মানুহে অপকাৰিতা খিনিহে বেছিকে লয়।
তাকে আৰু এটা চবতকৈ ভাল তোমাৰ উম মানে মোবাইল কাৰণে চবতকৈ ভাল এটা তোমাৰ উপকাৰিতা কি হৈছে শিক্ষা শিক্ষাৰ ক্ষেত্ৰত তো মবাইল ফোনৰ ভূমিকা বহুত গুৰুতত্বপূৰ্ন কিন্তু। অনলাইন ক্লাছেই হক বা- ই বুকে হওঁক এইবোৰ চবে মানে শিক্ষামূলক ভিডিঅ' আজি মানে এইবিলাক সহজে লাভ- কৰিব পাৰি আজিকালি দিনত আৰু তোমাৰ- ছাত্ৰ ছাত্ৰীয়ে ধৰা বিভিন্ন বিষয়ৰ তথ্য মানে এ তৎক্ষণাত মানে বিচাৰি উলিয়াব পাৰে। যে কিবা এটা উম এ মানে অলপ মান দিগদাৰ লাগি আছে বুজি পোৱা নাই তেতিয়া কি কৰিব ইউটিউব টো খুলি পেলাই তাতে- তাতে খালি লিখি দিলে হল‌ ধুনীয়াকে সেই বিষয়টোৰ বিষয়ে ধুনীয়াকে বুজাই- শিকাই‌ দিয়ে আৰু মোবাইল ফোনটো ক'ব গ'লে উম বহুত ক্ষেত্ৰত বহুত উপযোগীও হয় ধৰা এইতিয়া কাৰোবাৰ হঠাৎ দুৰ্ঘটনা ঘটিল বা কাৰোবাৰ তোমাৰ অসুস্থতা মানে কিবা গা যদি মানে বহুত বেছি বেয়া কৰিছে সেই সময়ত ধৰা তৎক্ষণাৎ মানে কাৰোবাক ফোন কৰি পেলাই মাতি দিব পাৰিব এম্বুলেঞ্চে হওঁক বা কোনোবা ঘৰৰ ওচৰ চুবুৰীয়াই হওঁক যাৰ ঘৰত গাড়ী আছে তেওঁলোকক ফোন কৰি পেলাই সহায় যাতে মেডিকেলত লৈ যাব পৰাকে কোনোবা সহায় কৰে। সেইবোৰ ক্ষেত্ৰত মোবাইল মোবাইল ফোনটো তোমাৰ বহুত মানে বহুতেই উপকাৰী।
হয় আপুনি ঠিকেই কৈছে উম আৰু হয় আপুনি যে ক'লে এয়া শিক্ষাৰ ক্ষেত্ৰত কামত আহে হয় আৰু আজি কালি আমি লাখ লাখ টকাৰে ইয়াক ছাত্ৰ ছাত্ৰী বোৰক কাছিং ক্লাছ তিউচন যোৱা কেইদিন অনলাইন ক্লাছ ঘৰাতে আমাৰ অহ সময়ৰ ক্ষতি নহয় আৰু হেৰি পইচা ও বাচি যায় অহ
তাৰোপৰি তোমাৰ ধৰা অহ ঘৰৰ পৰা আৰু কচিংলৈ যোৱা কচিংৰ পৰা ঘৰত অহা সেইখিনিও সময়খিনিও বাছি যায়। সেইখিনি সময়ত ছাত্ৰ ছাত্ৰীসকলে ধৰা অলপ বেছিকে পঢ়িব পাৰে।
হয় আপুনি ঠিকেই কৈছে। সেইয়াই আৰু।
আৰু তোমাৰ ধৰা এতিয়া তোমাৰ বা ব্যৱসায় বাণিজ্যটো মানে বহুত বহুতখিনিয়ে সহায় হৈ গৈছে।
হয় আৰু এয়া আজিকালি সামাজিক মাধ্যমবোৰ যেনেকুৱা সামাজিক মাধ্যমত আজিকালি বহুতো মানে সৰু সুৰা কোনোবাই নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰে কোনোবাই গান গাই ভিডিঅ' কৰি কিনে সেইবোৰ যদি ছচিয়েল মিডিয়াত দিয়ে সেনেকৈ সিহঁতে বহুত নাম হয় সিহঁতৰ। গান গোৱা যেনেকৈ ছবি অঁকা যেনেকৈ বহুত ইন্লুৱেঞ্জা বোৰে সামাজিক মাধ্যমৰ জৰিয়তে বহুত পইচা কামাই কৰি আছে।
উম তাকে! লগতে তোমাৰ অনলাইন বেংকিং ডিজিটেল পেমেন্ট আৰু এইবিলাক ই কৰ্মচাৰ এইবিলাক পোৰা সুবিধাই মানুহক সময় আৰু পৰিস্বম মানে বহুতখিনি এ সকাহ পেলাইছে আৰু তোমাৰ সময় মানে সময় বাচি গৈছে আৰু এইবোৰৰ পৰা হয় নাই?
হয় আপুনি ঠিকে আছে।
আৰু তোমাৰ মনোৰঞ্জন
অ অ। মনোৰঞ্জনটো হয় এ কিন্তু আমি সেইটো অলপমান চাই চিটি চলাব লাগে আমি উপকাৰিতা খিনি বেছিকৈ ল'ব লাগে অপকাৰ অপকাৰ খিনি অলপমান কমকৈ নিজকে আৰু চাওক যোনটো মোবাইলৰ যোনটো স্ক্ৰীন থাকে মোবাইলৰ স্ক্ৰীনঅত যোনটো মানে সেইটো মানে ৰশ্মিটো থাকে ন সেইটো যদি আমাৰ চকু ৰেটিনাত সোমাই সেই ৰেদিনাত মানে বহুত ক্ষতি কৰে আমাৰ দেহৰো বহুত ক্ষতি কৰে আমাৰ চকুৰো বহুত ক্ষতি কৰে সেইবাবে আমি অলপমান চালি জাৰি মানে চাব লাগে আৰু নিজৰ সন্তানক হেৰি অকমান মানে বুজাব লাগে কি অনবৰত মোবাইলটো লৈ থকা ইমান ভাল নহয়। আমি নিজেও বুজিব লাগে ডাঙৰ বোৰেও বুজিব লাগে।
আৰু মোৰ মতে আটাইতকৈ ডাঙৰ সমস্যাটো কি জানা আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে কিছুমান মানুহে চাবাচোন ঘণ্টা পিছত ঘণ্টা ধৰি মোবাইলটো এনেকে সোমাই যায় যেন মানে মোবাইলটোৰ বাহিৰে আৰু মানুহনৰ পৃথিৱীত আৰু একো কাম নাই। খাবলৈ পাহৰে টোপনি নামাৰে ৰাতি দেৰিলৈকে মোবাইলটো চাই থাকিব সেইটো সেইটো এক্দম বেয়া অভ্যাস।
উ!
সেই টোপনি নামৰাৰ ফলত অ সেই টোপনি নামাৰাৰ ফলত কিমান ধৰণৰ বেমাৰে দেখা দিব টোপনি নামাৰে মোবাইলটোৰ কাৰণে মানে তোমাৰ মোবাইলটোৰ কাৰণেই যি মানুহজনৰ টোপনি নাহে তাৰ পৰা তাৰ ফলত তোমাৰ বেমাৰ হয় সেইকাৰণে অকমান ধ্যান দি পেলাই মানে যিখিনি দৰকাৰ সেইখিনি সেই সময়খিনিতে যি মোবাইলটো চ ব্যৱহাৰ কৰিব লাগে মোৰ মতে আৰু
হয় ঠিকেই কৈছে আৰু সেয়া ভুৱা বাতৰি কিছুমান ওলাই নহয় ভুৱা বাতৰিৰ ফলত স মানুহে চুইচাইদ কৰে কিবা কৰে এইবোৰৰো বহুত দিগদাৰ মোবাইলতটো মানে দিগদাৰো কৰে ভালো কৰে আৰু অ
তাকেইেতো আৰু তোমাৰ উ মানে ইয়াৰ ফলত তোমাৰ অপচয়ও হয় দিয়াচোন পঢ়া শুনাৰ ক্ষেত্ৰত তোমাৰ মনোযোগ কম বহে কিছুমান ল'ৰা ছোৱালীয়ে সৰুতে আজিকালি ওলাইছে ফ্ৰী ফায়াৰ গেম সেইবোৰ খেলি থাকিব পঢ়া শুনাৰ সময়ত সেইবোৰে খেলি থাকিব ৰাতিপুৱা উঠি সেইবোৰে খেলিব মানে স্কুলত যোৱাৰ আগতেও খেলিব স্কুলৰ পৰা অহাৰ পাছতেও খেলিব মোৰ ঘৰতে আছে তেনেকুৱা ম মানে সেইটোয়ে কৈছো আৰু এই এইবোৰৰ ফলতটো কিমান মানে অপকাৰ হৈছে ন
হয় আপুনি ঠিকেই কৈছে বাৰু আজিলৈ এইখিনিতে সামৰিছো আমি আৰু পিছত কথা পাতিম
ঠিক আছে হ'ব বাৰু হয় ঠিক আছে দিয়া